হয় -হয়, নমস্কাৰ -নমস্কাৰ।
হয়, নমস্কাৰ ক'ক বাকী ভালনে আপোনাৰ?
ভালে- ভালে -ভালে আপোনাৰ ভালে? হয়, বাকী ঘৰৰ ফালে চবৰে ভাল?
ঘৰৰ ফালে আছে ঠিকেই? অলপ ককাৰ অলপমান আহ মাজতে অসুখ হৈছিলে হস্পিতেল গৈছিলে, হস্পিতেলৰ পৰা আনিলো এতিয়া আছে ঘৰতে। আৰাম কৰি আছে মাজতে হ'ল দিন হ'লে এসপ্তাহ মান বেডৰেষ্টতে আছিলে তাৰপিছত এতিয়া উঠিব পৰা হৈছে আৰু।
অহ, বয়স হৈছে যেনিবা অলপ।
অহ, সেয়াই বয়স হৈছে ধেৰ বয়স হৈছে বাৰু নাইনটি ওৱান হৈ গ'ল এতিয়া বৰ্তমান।
হয়।
হয় বাকী ক'ক আপোনাৰ কেনেকা চলি আছে?
ঠিকেই চলি আছে আৰু আপুনি -আপুনি বিজনেচ টো কি হ'ল গছ পুলি ৰুইছিল যে আপুনি মাজে -মাজে।
অ', সেইটো মই মানে বি -বিজনেছ হিচাপত নহয় মানে নিজৰ হেৰি প্লেনটৰ ড্ৰাইভ হিচাপে কৰি আছোঁ মানে মই নিজৰ ফালৰ পৰা কণ্ট্ৰিবিউট কৰি পেলাই বেলেগৰ পৰা দনেশন লৈ পেলাই সেনেকে কৰিছোঁ মানে বিজনেছ হিচাপত নাই কৰা।
হয়- হয় কিবা ডনেচন লাগে যদি মোকো ক'ব মই কথাটো শুনি ভাল লাগিছে আপুনি ইমান ক'লে অকলে এইবোৰ কৰি আছে ডনেশন যদি বিচাৰে মই দিব পাৰিম কিবা এটা আপোনাক যদি
দিয়া আছে এপ্লাই কৰা আছে আপোনাকো মই হেৰি দি দিম, যদি আপুনি কিবা বিচাৰে আপোনাক মই গোটেই প্ৰচিডিঅ'ৰ ড্ৰাফ্ট চব দি দিম, কেনেকে কি আমি কৰোঁ আপুনি সেইখন চালে পিডিএফ টো চালে বুজি পাই যাব।
হয় হয়।
প্ৰত্যেকটো সোমবাৰে মানে আমি আবেলি সময়ত একজোপা একজোপা গছপুলি চশগ্ৰ জেগাত ৰোঁ মানে।
হয়।
সদায় বেলেগ বেলেগ জেগাত ৰো তাৰপিছত। আৰু মানে য'ত য'ত বেছি দৰকাৰী গছ গছনে সেইবিলাক জেগাত ৰুওঁ আমি যাই পেলাই। মই আছোঁ আৰু মোৰ লগত আৰু চাৰিজন মানুহ আছে আমি একেলগে যাওঁ। আমি প্লে প্লেণ্টিং ড্ৰাইভটো ষ্টাৰ্ট কৰোঁ তেনেকে। চলি গৈ আছে সপ্তাহে সপ্তাহে আমাৰ এতিয়া। এই এইটো সপ্তাহতে আমাৰ টটেলত এ এক বছৰ হ'বলৈ আৰু কিবা তিনি সপ্তাহ বাকী আছে নে কিবা সেনেকা আৰু তিনি তিনি সপ্তাহ পিছত মানে এবছৰ কমপ্লিট হ'ব, আমাৰ এইটো কৰি থকা।
হয় ঠিকে আছে বাৰু এনেকুৱা হলে ভালেই।
হয়।
বাকী আপোনাৰ দেউতাৰ খেতি বাতিবোৰ ভালে চলি আছে নহয় ন?
দেতাৰ খেতি টি বাতি হয় আছে হয় ঠিকে আছে দুদিনমান আগতে কঠিয়া পেলালে।
হয়।
তাকে তাত অলপ পানীটো কমিছে, সেইকাৰণে হেৰি হৈ আছে অলপ দিগ দাৰ হৈ আছে।
পানী বৰষুণ নাই কাৰণে ৰ'দ আপুনিতটো দেখিছে বতৰৰ মহিমা
হয় হয় এতিয়া হ'বই আৰু এই দুদিনমান অলপ কষ্ট হ'বই পিছলে একো নাই ঠিক হয়।
ৰ'দৰ কাৰণে বহুত দিগদাৰ হৈছে হয় হয়। এই ৰ'দটোৱে বহুত মানে হেৰি কৰিছে বৰষুণ নাই ইমান কাড়া ৰ'দ। ঘৰৰ পৰা হেৰি পানী দিবলগীয়া আছে ওচৰতে যে আমাৰ মানে ৰোৱনীখিনি পানী ওপাই নোপাই ঘৰৰ পৰাই দি আছোঁ আৰু আমি উঠাই উঠাই আকৌ পানী দিবলে নহয় আকৌ ৰ'দক কাৰণে শুকাই যায় সোনকালতে
এ অলপমান কষ্ট হৈছে আৰু তেওঁ কি কৰিব আৰু খেতিয়কৰ সেইটোয়েটো কাম। নিজৰ খেতিখিনি বচাই ৰাখিবলৈ কষ্ট সফলৰ মাজেদি
হয়
বাকী হেৰি বিজনেছ এটা কৰাৰ কথা কৈছিলোঁ ভাবি আছিলোঁ মানে মই মানে মই কলাবেশচন কৰিবলৈ পাৰ পাৰ্টনাৰশ্বিপ কাৰণোনে মানুহ বিচাৰি আছিলোঁ।
হয় মই বাৰু এই মাহো অলপ ফ্ৰীয়ে আছো আপুনি ক'ব পাৰে। হয়।
বিজনেছ এটা কৰিম বুলি ভাবি আছিলো মানে আমাৰ মানে। ঘৰৰ ওচৰত হেৰি আছে। খালি জেগা আছিলে তাতে মানে গাহৰি ফাৰ্ম খোলাৰ কথা ভাবি আছিলোঁ।
হয় ভালে ভাবিছে এইটো চিজনত এতিয়া পাৰি
গৰমৰ দিনত যে মানে এবাৰ ভাবিছিলো ব্ৰইলাৰৰ কাৰণে পল্ট্ৰি ফাৰ্ম কৰাও কিন্তু সেইটো কাৰণে এই গৰমৰ দিনাত মানে বেমাৰ। চেমাৰে বহুত পায় সেই সেইবাবে
হয়।
মানে ব্ৰইলাৰ হেৰিটো কৰা নাই। গাহৰিটোকে কৰিম বুলি ভাবিছো আৰু মানে ঘৰৰ ওচৰত অকলশৰীয়া সেনেকুৱা জেগাও আছেতো ত মানে মানুহৰ পৰা অশান্তি নাপায়। সেইকাৰণে ইয়াতে কৰিলে একো সেনেকুৱা দিগদাৰ অলপ খালে জেদা দিগদাৰী নহ'লে হয়। তাকে।
তেন্তে হলে আপুনি ছিওৰলি যদি ইটাৰেষ্টড আছে তেন্ত মোক ক'ব। মই
মই আপোনাক জনাম দিয়ক বুজিছে। মই গধূলি টাইমত আপোনাক ফোন এটা কৰিম মানে। সন্ধিয়া, সন্ধিয়া টাইমত
মানে তেতিয়া আপোনাক ভিডিঅ' বা ফটো সেনেকৈ দি দিম। আপুনি চেক কৰি ল'ব জেগাটোৰ বিষয়ে। অ বাকী এনেই গাহৰি এতিয়া এইটো সময়ত লৈ আনিলে বাকী এটা বৰ প্ৰব্লেম হ'ব। আপুনি দিনৰ বিলাক
দিনত, এতিয়া এইটো মাহত মানে মই ফ্ৰীয়ে আছো গোটেই মাহটো। আপুনি ক'ব কওকচোন।
এতিয়া মানে এই মই মানে অলপ দিনৰ বেলাতো অলপমান বিজি থাকোঁ মানে। সেইকাৰণে মই মানে এই ৰাতিপুৱা দানত টো খালী মিলাব নহব মোৰ, টাইম নিমিলিব। ত সেইটো অলপমান আপুনি চাব লাগিব। মই আবেলি ৰাতিটো মই মিলাম বাৰু। সেইটো মই থাকিম ৰাতি আবেলি।
তুমি এটা কাম কৰক। আজি সন্ধিয়া টাইমত আমাৰ ঘৰলে আহক বুজিছে। ধুনীয়াকে আমি তেতিয়া কথাখিনি পাতি ল'ব পাৰিম ভালদৰে।
হয়, হয়। তেন্তে হ'লে মই তালেকে যাম, আপোনালোকৰ তালেকে। কথাটো ফাইনেল কৰিম।
হয়, হয়।
ঠিকেই আছে। বাকী এতিয়া ক'ত আছে?
এতিয়া অলপ এই খেলিব ওলাই আহিছিলো। লগৰবোৰৰ লগত আমাৰ ইয়াতে।
অঁ হয় নেকি? ময়ো বাৰুতে ওলাই আহিছিলোঁ খেলিবলৈকে। আমাৰ ইয়াতে পোৱালি আহাই নাই। দীঘল যে দিন দীঘল কাৰণে দেৰি দেৰিকে খেল আৰম্ভ হয়।
বাৰু যিহে গৰম মাৰিছে এইকেইদিন।
তাকে, আহ আহিয়ে বহি আছোঁ ইয়াতে এনেই আহি আছে ব। সেইকাৰণে মই ভাবিলো বোলো এবা ফোনটোকে কৰি কথাটো পাতোঁ।
হয়, ভালে কৰিলে দিয়ক।
আপুনিও, তাকে বাকী আপোনালোকৰ ঘৰৰ ফালে
কি কয়? হয়, কওক। আপোনাৰ নেটৱকটো অহা নাই? হেল্ল', কাটিলে বুলি কৈ আছোঁ কাটিলে বুলি কৈ দিব আপোনাৰ নেটৱকটো অহা নাই। হেল্ল' হেল্ল'।